এানে
শুনিছনে
অ শুনিছো শুনিছো
শুনিছোৱা নাই
শনিছ শনিছ
অ কচোন খবৰ খাতি বহুত দিন লগ পোৱা নাই বোলো কেনেকুৱানো কি কথা খবটাকে লওঁ অ বাকী এতিয়া কৰ্ম
ক আমাৰ মানে এইটো খেতিত লাগি থকা হৈছে
খেতি
উম খেতিৰ পৰাূ থৈো ভৰপক যে খেতিৰ পৰা ভৰপক দিছে এতিয়া
হয় হয় কৰ্মই ধৰ্ম আৰু
খেতি লগা নহয় বাৰু মানে মই ধৰ এই ঘৰুৱা কাম কাজৰ কথা বেছিকৈ জড় মোহঁতুচি যায় পথাৰতে তোৰ দেউাুচি যায় মোক মানে অকণ ঘৰুৱা এই ৰ ৰন্নৰ দায়িত্ব দি থোৱা যায় মানে
ন বাকী এনেই সাহিত্য সাহিত্্য চৰ্চাবোৰ কেনেকুৱা চলি আছে
সাহিত্যয় চৰ্চাটো চলি আছে মাজে মাজে কিন্তুো
অ
এতিয়া খেতি দো ইমান মানে দিনতটো ধৰ কাম বন কৰি সন্ধিয়াল অকমান ভাগৰ লাগে যে ইমান ধৰি অহা নাই আৰু তথাপিতো আগৰ তুলনাত অকণমান বেছি হৈছে বাৰু
অ মানে আগৰ মানুহবিলাকে কয় যিবিলাক ধৰ সাহিত্যিক মানুহ যিবিলাক কবি যিবিলাক সংগীতজ্ঞ এনেকুৱা বিশেষ বিশেষ ব্যয়ক্তিবিলাকে মানে য'তে ত'তে ক'লাবিলাকেই দেখা যায় সিহঁতি যদি তয়ে মই একদম ধূলি জেগা এটাত গৰমত থাকে থাকিব নোৱাৰে অশান্তি পাই যাওঁ সিহঁতি তাতো এটা কবিতা বিচাৰি পাব
অ তোৰ
এতিয়া তোৰো তেনেকুৱা কিবা হয় নেকি
মোৰ তেনেকুৱা হয় কেতিয়াবা ধৰ আমাৰ প্ৰাকৃতিক দৃশ্যবিলাক চাই মোৰ মনো মনমোহিত হওঁ বা এই নদীৰ কোনো কোনো শব্দ তাৰপিছত তোৰ তাঁাহৰ জিৰ জিৰ শব্দ তাৰপিছত তোৰ জোন সন্ধিয়াৰ যিটো জোনৰ পোহৰত পানীত পৰি যিটো ধৰ জিলিকনি উঠে তাৰ ছবি দেখিও মই মুগ্ধ হওঁ
হয় হয় হয়
তাৰপিছত সেউজ পৰিৱেশ দেখিলে পাৰ্বত পৰ্বত পাহাৰ আদিৰ মানে প্ৰতি মোৰ মু হওঁ মানে মোক ক'বলৈ গ'লে এতিয়া মই প্ৰাকৃ প্ৰকৃতি প্ৰেমী কবি বুলিয় ক'ব লাগিব মানে মোক
মানে তই প্ৰকৃতিৰ যিকোনো বস্তু দেখিয়ে সেইবিলাক
অ বেছিকৈ মই সেই তেনেকুৱা ধে মগ নহওঁ
হয় হয় মই বুজি পাইছো মানে, আমি ধৰ এতিয়া পৰ্বত এখন বা পাহাৰ এখন দেখিলো আমি সেইখন সাধাৰণ পৰ্বত বা পাহাৰ বুলি থৈ দিলোঁ, কিন্তু তহঁতবোৰ কবিতেই কবিত মানে- যোনবোৰ কবি বা সাহিত্যিক, তহঁৰ দৃষ্টিত মানে সেইটো এটা বেলেগ এ পৃথিৱী বেলেগ এটা বস্তু দেখা পাওঁ- সেয়ে মানে আমাৰ বৰুৱাদেৱৰ নিচিনা কাহিনী,
অঁ অ বৰুৱা দেৱৰ কাহিনী, আ বস্তু মানে কি এতিয়া ধৰ এতিয়া এতিয়া ধৰক এতিয়া, পাহাৰখন দেখিলেই আমি মনত পোৱা যায়- এতিয়া কবিতা এটা ধুনাৰ মানে ৰচনা কৰিব বা এনেকুৱা ধৰণে- পাহাৰৰ কুলো কুলো নদীৰ বৈ অহা যিটো দৃশ্য, সেই দৃশ- মই মই হৈছোঁ মুগ্ধ, তাত খাই থকা হৰিণাটিৰ, চকুৰ পোহৰত পৰি মোৰ- কপালৰ ঘাম তলত পৰি গৈছে
হয় মই বুজি পাইছো, তই এটা বহুত সুন্দৰ কবি মানে- তোৰ অ ভিতৰত মানে সুন্দৰ এটা- কবি কবি এজন মানে লুকাই আছে, মই বুজি পাইছোঁ।
মোৰ প্ৰতিভাটো ধেৰ আছে, কিন্তু বিকশিত হ'ব পৰা নাই মানে শিক্ষক বিদা-
লাহে লাহে পাৰিব- মই মানে শুনিছিলোঁ, এই বৰুৱাদেৱৰ এটা কাহিনী-
অ হয় হয়
এতিয়া তই যদি সময় পাৱ মই কাহিনীটো শুনাই দিম অকণমান।
অঁ পাৰ, খালি বেছি দীঘল নকৰিবি টোপনি যাব।
হ'ব বাৰু- মানে তেতিয়া ঊনৈছশ ছয়াশী নে কিমান চনৰ কথা, মই তোৰ প্ৰকৃত- তাৰিখটো এতিয়া পাহৰিছো, তেতিয়া মানে আমাৰ বৰুৱাদেৱ- বৰুৱা মানে তই চিনি পাইছ নহয়, তোৰ লগতে পঢ়া হ'ব চাগে তেখেত বা লগতে লগতে অধ্যাপক কৰাও হ'ব পাৰে।
হাঁ বৰুৱা মানে কোনজন বৰুৱা কথা ক'লে বা এতিয়া, আমাৰ বৰুৱা ধেৰ আছে অঁ আমাৰ নবৌ দাৰ কথা আছে, অ আমাৰ নবৌ দা অ
তেখেতে মানে তেতিয়াতোৰ কটন বিশ্ববিদ্যালয়ত পঢ়ি আছিলে। তেতিয়াতোৰ গুৱাহাটীৰ পঢ়ি থকা নাই তেখেত তেতিয়া গোৱা কটন বিশ্ববিদ্যালয়ৰ অধ্যাপক আছিলে অসমীয়া বিভাগৰ
অ হয়,
তেতিয়া ধৰক গুৱাহাটীত বৰ্তমানৰ নিচিনা জোনবোৰ কৃত্ৰিম দেৱাল ডাঙৰ ডাঙৰ গছ গছনিবোৰ- কি ডাঙৰ ডাঙৰ ঘৰ দুৱবোৰ নাই ন, তেতিয়াতোৰ আমাৰ নিচিনা গাঁৱৰ নিচিনা নহলেও মানে? এটা ধুনীয়া পৰিৱেশ আৰু প্ৰাকৃতিক পৰিৱেশে ভৰপূৰ আছিলে।
উম
শুনি শুনা পাইছ
অ, পাইছো পাইছো কই যা-
তেতিয়া মানে স যি তোৰ এতিয়া গান্ধী মণ্ডপ বুলি কয়, সেই পাহাৰটো আছিলে তাত- তেতিয়া বৰুৱাদেৱে মানে নিজৰ অকণমানি পাঁচ বছৰীয়া ছোৱালীজনীৰ লগতো, ওলাই গৈছিলে।
অঁ
তেতিয়া সেই পাঁচ বছৰীয়া ছোৱালীজনীৰ লগত ওলাই যাওঁতে মানে ছোৱালীজনীয়ে টোৰ সেই পাহাৰটো দেখি- দেখি পেলাই দেউতাকক সুধিলে দেউতা পাহাৰটোৱে দেখোন নাচি আছে? তহঁত বাপেকে হাঁহিলে বোলে মই কবি এই মোৰ দিশতে গৈছে তেহ ৰাতি আকৌ সেইটো পাহাৰ মানে তোৰ কুঁৱলী পৰিলে কুঁৱলী পৰি মেলাই কুঁৱলীয়ে গোটেই পাহাৰটো ঢাকি পেলালে তেতিয়া জীয়েকজনীয়ে কৈছে? যেতিয়া পাহাৰটো দেখোন কি আকাশখন দেখোন পাহাৰখনলে নামি আহিলে। তেতিয়া সেইদিনাখন ৰাতিয়ে মানে বৰুৱাদেৱে সেইটো লিখিলে। আইনোজনীৰ চকুৰমণিত দিনৰ পাহাৰ নাচিছিল। সেই পাহাৰেই ৰাতিৰ আন্ধাৰত ডাৱৰ হৈ নামিছিল। তাৰপিছত সেই টো কবিতাই তেখেতে বৰুৱাদেৱে যেতিয়া কণমানীজনী পাঁচ বছৰ বয়সত এটা পথ দুৰ্ঘটনাত ঢুকায়। থাকিলে তেতিয়া গৈ আমাৰ ডক্টৰ হাজৰিকাদেৱৰ ওচৰত দিলেগে। বোলে ভূপেন হাজৰি মানে হাজৰিকা মানে ভূপেন হাজৰিকা আও বোলে হাজৰিকা দেৱ এইটো। টো এইটো মই মোৰ ছোৱালীজনীক লৈ লিখা মোৰ কবিতা এইটো মই আপোনাক দিছোঁ। কিন্তু এ টো দিছো মানে মই আপোনাক কবিতা দিয়া নিচিনা লগা নাই মই মোৰ ছোৱালীজনী উলিয়াই দিয়া নিচিনা লাগিছে। মানে আপুনি হয়তো এ সেই কবি বিলাকৰ মনত। মানে কেনেদৰে কথা বোৰ আহে এই কথাটোৰ পৰা, এই কাহিনীটোৰ পৰা অনুভৱ কৰিব পাৰিছে! আৰু এতিয়াই সেইটো মানে এটা বিখ্যত বিখ্যাত গীত। নিয়ৰৰে ফুল বুলি আমি জুবিন গাৰ্গদেৱেও কণ্ঠদান কৰিছে সেইটোত। আপুনি শুনিছেই চাগে, হয়! কি কব মানে এইটো বিষয়ে?
এতিয়া সেইটো ভাল ঠিকেই বাৰু সেইজন মানে এজন কবিৰ তেতিয়া ধৰ ধৰ মানে কিবা এটা কবি ধৰ তোৰ। মানে মনৰ যিটো ভাৱ প্ৰকাশ কৰে সেইটোতে কবিতা বুলি কোৱা হয় এতিয়া কবিতা বুলি ক'লে এতিয়া ধৰক এতিয়া। এই নবকান্ত বৰুৱাদেৱৰ আছিলে নেকি জানো সেই কবিতা এটা চাবি মকুতা মণিটিৰ পাহি পাহিত জিলিকে স্ফটিক পানী ধোৱা নিশা তৰাদি সৰিহে যায় সৰগৰ টোপনি যোৱা এতিয়া ধৰি আনিছোঁ। এতিয়া নিয়ৰৰ টোপালটো যেতিয়া আমি যদি চাওঁ, সাধাৰণতে নিয়ৰৰ টোপাল বুলিয়ে ভাবোঁ। কিন্তু কবিৰ দৃষ্টিত থোৱা চকুত টো সেইটো এটা সাধাৰণ টোপাল নহয় যিটো এনেকুৱা বুলি বুজাইছে যে নিয়ৰ এটা। কলি মানে পৰিছে যে ফটিক পানী ধোৱা মানে কি বুলি ক'ম এতিয়া মণিহে জানো জিলিকি আছে! কৈছে তেনেকুৱা মানে তোৰ ধৰ এ বেলেগৰ মানে, সাধাৰণ মানুহৰ দৃষ্টিত মানে, সেইটো এজন আচলতে, চাবলৈ গ'লে, এজন সাহিত্যিক হোৱাটো ইমান সা সাধাৰণ কথা নহয় সাহিত্যিক বুলি ক'লে তেখেতৰ ভাষাৰ জ্ঞান ধৰ অ', মানে শব্দ গাঁঠনি মানে স সম্পূৰ্ণ জ্ঞান লাগিব তেওঁ ভাষাটোৰ ওপৰত ঠিক যিটো ভাষা তাত তেওঁ কবিতাটো ৰচনা কৰে।
হয়, হয়, আৰু লগতে লাগিব মানে। চিন্তা শক্তিটো উচ্চম দণ্ডৰ হ'ব আমি যিমানটো চিন্তা কৰিব পাৰিম, তেওঁলোকে তাত কে ওপৰত মানে তেওঁলোকৰ এখন নিজৰে দ থাকে, গোটেই আমাৰ চৌ চৌপাশটোক লৈ।
হয়-হয়, সেইটোৱে আৰু এতিয়া এজন কবি হ'বলৈ হ'লে বহুত মানে লাগিব।
হয়-হয়, হ
এতিয়া তই মাজতে বোলে উপন্যাষ লিখিছিলি কেনেকুৱা?
মোৰ ইমান সাহিত্য চৰ্চাৰ। মোৰ মানে ইমান সাহিত্য চৰ্চাৰ প্ৰতি মানে মই ইমান পাৰ্গত নহয়, তথাপিও মই যিমানটো পাৰোঁ। প্ৰয়াস কৰিছিলোঁ আৰু উপন্যাসখন মই শেষ কৰিব নোৱাৰিলোঁ আৰম্ভ কৰি।
উম। তাকে আৰম্ভণিটো শেষ কৰিব লাগিছিলে এতিয়া উপন্যাসখন বোলে আমাৰ বৰুৱা বাপ জনাই বোলে। ৰচনা কৰা উপন্যাস আমি হ'লে প্ৰদৰ্শন কৰিলোহেঁতেন।
হয়-হয়, মানে কি কথাটো গম পাইছ নাই? এটা বস্তু মানে আৰম্ভ কৰাটো অকমান সহজ, কিন্তু সেই কামটোত- তয় এটা ভাল নোটত শেষ কৰাটো টান আছে! কঠিন সেইটো এটা কাম।
সেইটো বহুত কঠিন হয়।
গতিকে কামটো মানে আৰম্ভণিৰ পৰা লাষ্টলৈকে যি ভাল এটা- পদক্ষেপ লৈ পেলাই ভাল এটা ৰিজাল্ট ফলাফল দিব পাৰিব, সিহে মানে ধৰ- টো এটা প্ৰকৃত এজন ব্যক্তি হৈ উঠিব।
হয় হয়। এতিয়া আৰু দেই তোৰ যে কালি যে পৰীক্ষা দিবলৈ কৈছিলে তাৰ কথাটো অঠনি সম্পূৰ্ণ নহ'লে নহয় কিবা- কেনেকুৱা হ'ল বুলি ক'লি পৰীক্ষা?
অঁ। পৰীক্ষাটো মোৰ বেয়া নাই হোৱা বাৰু ঠিকেই হৈছে পৰীক্ষা মই যিমান দূৰলৈকে মানে মোৰ- মই ভাবিছোঁ, মোৰ এটা ভাল পৰীক্ষাই হৈছে বুলি ভাবিছোঁ! যদিও মানে মোৰ এতিয়ালৈকে- দুটা ভুল দৃষ্টিগোচৰ হৈছে।
উম' তেতিয়াহ'লেতো তোৰ পইণ্ট ফাইভকেটো তোৰ এঁ- আধা নম্ব মানে, এক নম্বৰতকৈ আধামান গ'ল!
হয়, হয়, পইণ্ট ফাইভ নহয়! পইণ্ট টু ফাইভ।
অ', পইণ্ট টু ফাইভ ন, উম'
এইয়াই আৰু।
হয়, এনেধৰণৰ পৰীক্ষা দিবলৈ অকমাণ কঠিন হয় বাৰু, এ আচলতে- কঠিন কাম একোৱেই নাই কিন্তু কেচটো সামাধানটো কি- আ অধ্যয়নং কি বুলি কয় সত্যনম অধ্যয়নং তপঃ মানে কথাটো কি তেনেকোৱাই। অধ্যয়ন যদি কৰে কোনো বিষয়ে টান বুলি ক'ব নোৱাৰি অধ্যয়নটোৱেই মেইন মানে।
হয় হয় হয়।
এতিয়া জানিবলৈ পোৱামতে আমাৰ যিজন- বিতুপন কলিতা বুলি কোৱা ব্যক্তিজন গৈছিলে আপোনাৰ লগতে শুনিবলে পাইছিলোঁ।
হয় হয় হয়।
অঁ সেই মানুহজনে তোৰ হেৰি মানে কি তেওঁ অধ্যয়ন নকৰাকে গৈছে মানে। এতিয়া অধ্যয়ন নকৰি গ'লেতো তেখেতে পিছত যদি- সম মানে সেই যোগ্যতাটো মানে নাপায় তেতিয়াহ'লেতো তেওঁক- পিছত মানে দুখ কৰি লাভ নাই তেওঁ তেওঁ অধ্যয়ন নকৰাকৈ-
মই যিমান দূৰ জানো মানে কলিতা বাপৰ ইমান পৰীক্ষাটো বেয়া হোৱা নাই তেখেতৰ ভালেই হৈছে।
হয়।
হয়, তেখেতে উত্তীৰ্ণ হ'ব এইটোত মোৰ বিশ্বাস এটা আছে।
পিছে এতিয়া উত্তীৰ্ণ হলে কোনখন কলেজত পঢ়াটো কথা ভাবিছে।
উত্তীৰ্ণ হ'লে মানে সেইটো তোৰ ডিপেণ্ড কৰিব তোৰ মাৰ্কটোৰ ওপৰত তই কিমান নম্বৰ পাবলৈ হয়- ক্ষম হলি তই যদি চবতকে টপ- কৰা ল'ৰা ছোৱালীখিনি শি শিৰত থাক তেতিয়াহ'লে তই যোনকেইখন ডায়েট কলেজ আছে সেইখনতে- পঢ়িবলৈ পাবি আমাৰ লখিমপুৰ ডায়েত আছে। তেনেকে আছে কেইবাখনো অসমৰ বিভিন্ন জেগাত সেইকেইখনতে পঢ়িবলৈ পালে মানে যোনটো- ধৰ মাচুল হয় ভৰটি মাচুল সেই ভৰটি মাচুলৰ সংখ্যাটো কম হয়। যদি তাত নাপাও তই ব্যক্তিগত খণ্ডলৈ যাব লগীয়া হয় তেতিয়া তোৰ ভৰ্তি মাচুল সংখ্যা- টো যথেষ্ট।
হয় হয়, এনেই কিমানৰ পাছ আৰম্ভ হয় বুলি শুনিছ বাৰু তই।
এনে যদি ডায়েক গিখনত পোৱা হয় মানে চৰকাৰীগিখনত তেতিয়াতো ভৰ্তি- মাচুল একদম- পাঁচ হাজাৰ টকাৰ ভিতৰত হৈ যাব কিন্তু যদি সেইটো বস্তুৱে ব্যক্তিগত খণ্ডলৈ গুচি যোৱা হয় তেতিয়া টো পয়ত্ৰিশৰ পৰা চল্লিশৰ ভিতৰত হৈ যাব
উম এতিয়া তই দেই তই যেতিয়া ধৰ তো তোৰতো এতিয়া অকণ বয়স হৈছে ন আমাতকে বি যথেষ্ট অকণ বয়স হৈছে যে তইতো হায়াৰ চেকেণ্ডেৰী যেতিয়া দিছিল তেতিয়াাতো কথাটো ভাবিছিল নে যে এইটো বস্তু আমি দিম বা এনো কিবা এটা পৰীক্ষা আমি দিম সেই বিষয়ে মানে ইমান জ্ঞান নাছিল নেকি
জ্ঞান নাছিল আৰু মানে মোৰ মটিভ্ৰম হৈছিলে অকণমান মই সেইবাবে এই কথাটো নাভ ভাবিলো তেতিয়াই
হয় উম ঠিকে আছে মানে কি হয় আমাৰ এতিয়া চাবি তোই আমাৰ এতিয়া পৰিৱেশটো পৰিৱেশটো ক'বলৈহে আৰু মানে ধৰ পৰিৱেশত শিক্ষিত মানুহ বহুত আছে কিন্তু তথাপিতো তোৰ এনেকোৱা পথ প্ৰদৰ্শ মানুহ নাই যিয়ে তোক কব যে তই এনেকোৱাতো লাইনত পঢ় তেতিয়া তোৰ কোৱা হবগে বুলি কোৱা মানুহ এটাৰ অভাৱ মানে আমাৰ কথাটো সেইটোয়ে হৈছে
জীৱনত সবতকে ডাঙৰ বস্তুটো হৈছে এজন পথ প্ৰদৰ্শক যেনেকে তই সেই তাহানিৰ পৰা যদি তই চাবলৈ যাও যেনেকে অৰ্জুনক পথ প্ৰদৰ্শন কৰিছিল শ্ৰীকৃষ্ণই যাৰ ফলত সফল হ'লগে তাৰ পিছত ঠিক তেনেদৰে যদি তই ৰামায়নৰ যুগত কবলৈ যাও হনুমানক পথ প্ৰদৰ্শন কৰিছিল এজন জম্বু বানে মানে অতীতৰ পৰা এতিয়ালৈকে চলি আছে এজন পথ প্ৰদৰ্শকটো জীৱনত মানে
প্ৰয়োজন হয় হয়
এতিয়াতো ধৰক সেইটো কাৰণে আমাৰ এতিয়া বহুতো যুৱক যুৱতী মানে বহুত উচ্চ শিক্ষিত হৈওঁ মানে বহুত ধৰণৰ মানে বাধা বিঘিনিৰ সন্মুখীন হ'বলগীয়া হৈছে। মানে কি হয় এতিয়া ধৰ যিটো শিক্ষা আমি আমাৰ জ্ঞান সেই জ্ঞানটো কোনটো লাইনত মানে আমি প্ৰয়ো কৰিলে মানে সফল হ'ব পাৰিম সেই বিষয়ে আমাৰ মানে অভাৱ, প্ৰদৰ্শন কৰাৰ অভাৱ।
হয়, তেতিয়া মানে ধৰ ইমানটো পৰ্যায়ত ধৰ মানে তেনেকে আমি যদি কাৰোব ওচৰত সুঠি যাওঁ বুলিও ভাবিছিলো তেনেকুৱা মানুহৰ অভাৱ আছে।
অভাৱ আছিল হয় হয় সেইটো হয় বাৰু, এতিয়াও তোৰ এতিয়াও চাবি তই আমাৰ এতিয়া সমাজত যিটো চলি আছে মানে এইটো এনেকোৱা যদিতো কোনোবা ব্যক্তিয়ে জানে সেই বিষয়ে কিন্তু সেই সেইটো মানে তো ব্যক্তিগত বিষয় মানে মানুহৰ লগতহে মানে ধৰ এতিয়া শুনিছোঁ পিতেক নিজৰ পিতেক জীয়েকহে মানে ক'বলৈ ভাবিব মানে। বাহিৰৰ মানুহ এটা ক'বলৈ মানে সাহস নকৰে মানে নকয় মানে ক'বলৈ বিছ ইচ্ছাহে নকৰে মানে কিয়ো কাৰণ মোৰ কাষৰ জন উন্নতি দেখিলে সিহঁতক চকু চৰহা বুলি ক'ব লাগিব। উন্নত দেখিলে দেখিব নোৱাৰে মানে।
মানুহবোৰ এনেকুৱা বৰ্তমান স্বাৰ্থপৰে হৈ গ'ল আৰু।
হয় হয় এই তেনেকুৱা হ'লে কিন্তু আমাৰ সমাজখন এনেকুৱা ভালদৰে মানে চ চ- চলি থাকিব নোৱাৰিব। জানো সেই বিষয়টো মানে আন সৰুকেইটাক মানে তাহতে পথ প্ৰদৰ্শক এতিয়া যিটো